হেল্ল'
নমস্কাৰ
নমস্কাৰ নমস্কাৰ
হয়, কি কৰি আছে আপুনি?
মই এই খোজকাঢ়ি আছো অলপমান আজি মানে অলপ খোৱাদ বেছি হৈ গলতো অলপ এতিয়া মানে খোজকাঢ়ি হেৰি কৰি আছো।
হয় নিকি কিহেৰে খাল কিহেৰে মানে খালে ভাত।
আজি ভাল খাইছো মই কয় কি এইটোৰ নাম কয় এই খাচী মাংস।
ৱাহ আপোনাৰ ভালেই পুৰা বৰষুণৰ বতৰ খাচী মাংস কোনে পায় আৰু আপোনাক আজি চাগে আপুনি অসমৰ আটাইত কৈ আনন্দিত মানুহ।
হয়, ক'ব গ'লে হয়ে আজি একদম খানা ভাল।
হয়, একদম আপোনাৰ মিলি গৈছে বতৰৰ লগত খানাও। পুৰা আকৌ ইফালে আছে আজি আপোনাৰ আপুনি আপোনাৰ কথা মই জানো আপুনি আৰ্জেণ্টিনাক ভাল পায় আজি আৰ্জেণ্টিনাৰো খেলা আছিল।
আৰ্জেণ্টিনা ভাল আছে আজি আৰু আৰ্জেণ্টিনা আৰু ইজিপ্তৰ খেলা আছে আৰ্জেণ্টিনা জিকিবই ধৰ।
হয় মই ভাবিছো আপুনি চাগে আজি আৰ্জেণ্টিনাৰ খেলাৰ কাৰণে মাংস খাই দিলে।
এ হয়ে আৰু ক'ব গ'লে আৰ্জেণ্টিনা যিকি যাব।
কিন্তু এটা কথা কও বেয়া নাপাব। আৰ্জেণ্টিনা আপুনি ভাবামতে সিহঁতে ৰিজাল্ট দিব নোৱাৰিব আপোনাক।
আজি
হয়
আজি চাই লও নে জিকিব লাগে আৰ্জেন্টিনা মোৰ মতে। মই ধৰ মানে নিজিকিলৈও কথা নাই আৰ্জেন্টিনা চাপৰ্টত ময়ে আছো আৰু।
হয়, হয়, হয় খেলা ধূলাটো হৈয়ে থাকে। কিবা হাৰা জিকা থাকে খেল খেৰা জিকা
হৈ থাকিব। এনজয়মেন্ট লব লাগে মানে আপোনাৰ এইটো কি বুলি কয় শব্দটো অহা নাই। মনোৰঞ্জন মনোৰঞ্জনৰ কাৰণেহে এইটো আৰু ক'তনো কাজিয়া কাজিয়া কাৰণে হয়।
হয় হয়। এতিয়া মইয়ো ইংলেণ্ডক চাপৰ্ট কৰি আছো মানে ইংলেণ্ড এইবাৰ জিকিব বুলি ভাবিছো।
হয় হয়। হয় ময়ো চাপৰ্ট কৰিছো এইবাৰ আৰ্জেণ্টিনাক কৰিছো তাৰপিছত নৰৱেক কৰিছো, চাপৰ্ট। এই দুটা টিমতে মই আছো আৰু এইবাৰ
আপুনি নৰেৱকো কৰিছে আপোনাৰ পিছে মই লগ পাম বুলি গম পাই নে নাপায় মানে ইংলেণ্ড যে নৰৱেক যে লগ পাব।
হয় হয় হয় গম পাইছো।
পিছে আপোনাৰ আপোনাৰ মতামত কি তাৰ ওপৰত?
ইংলেণ্ড আৰু নৰৱে অলপ টান আছে ইংলেণ্ডৰ বাৰু মই মানে কি নৰৱেৰ অলপ টান আছে বাৰু বুজিছো।
নাই আপুনি বুজিছে মানে আপুনি সম্পূৰ্ণ ভুল বুজিছে। আপোনাৰ বুজাত ভুল হৈছে। কিয় মানে আপুনি ইংলেণ্ডৰ টিমটো চাওক আমাৰ আপোনাৰ যোনটো নৰৱেৰ মেইন মানুহ চাইেল জন্তু মেইন হালান আনডিং হোলন তেখেতে ইংলেণ্ডতে খেলে তেখেতৰ ক্লাব ফুটবল। ক্লাব ফুটবল মানে মেইন আৰু গম পাইছেনে আপুনি ৱৰ্ল্ড কাপ চাৰি বছৰৰ মূৰত হয়। ইণ্টাৰনেচনেল মানে, ফুটবলত আপোনাৰ, ইন্টাৰনেছনেল নেলৰ বছৰত ধৰি লওক এটা টিমে এখন দেখে দচখন গেম খেলে। এনে আৰু তাতে সেই দচখন গেমত আপোনাৰ মানে বন্ধুত্বমূলক গেম আৰু আপোনাৰ ফিফা ৱৰ্ল্ডকাপ ক্লৱালিফাইন গেম গম পাইছে?
হয়- হয়- হয়। বুজিছোঁ।
আপুনি আকৌ চাব ক্ৰিকেটত বা বাকীবোৰ স্পৰ্টছত এইয়া ক্লাবতকে আপোনাৰ নেশ্যনেল গেমজতো বেছি পিৰিয়ডৰ মানে এটা ইয়াৰত বেছি পিৰিয়ড লৈ হয়।
হয় হয় হয়।
কিন্তু সেই হিচাপত যোনটো আপোনাৰ আছে। নৰোৱেত, তেখেতে ইংলেণ্ডতে তেখেতৰ ক্লাব ফুটবল খেলে, মেনচেষ্টাৰ চিটিত।
হয়।
গম পাইছে?
হয় হয়।
আৰু যোনটো ইংলেণ্ডৰ কচ হয়।
উম।
তেখেতে মেনচেষ্টাৰচ তেখেতে দুই হাজাৰ ওঠৰ চন মানৰ পৰা চেলচি নামৰ ইংলেণ্ডৰ টিমটোৰ কচ আছে।
হয়। হয় হয়।
তেখেতে তাতে কি কৰিলে, টু থাউজেণ্ড টুৱেণ্টি ওৱানত মেনচেষ্টাৰচ চিটিৰ এগেনষ্টত, ইউ এফ এ চেম্পিয়ন্ছ ত চেম্পিয়ন হৈছিল। সিহঁতক হাৰাই, মানে মেনচেষ্টাৰচ চিটিক হাৰায়।
হয়।
তেখেতে মানে ইংলেণ্ডৰ তেখেত যোনজন এতিয়া বৰ্তমান ইংলেণ্ডৰ ক'ত তেখেত হ'ল মানে জাৰ্মানীৰ নাগৰিকত্ব আছে। জাৰমা-জাৰ্মানীৰ নাগৰিক।
জাৰ্মান কয় আৰু!
নহয়- নহয়। জাৰ্মানৰ নাগৰিক। নাগৰিক মানে আপুনি জানে না?
বুজিছো-বুজিছো। জাৰ মাতা জাৰ্মান হয় আৰু!
অ', ইংলেণ্ডৰো আছে চাগে, তেখেতৰ তাত পাছৱৰ্ড। কাৰণ তাতে দ্বিতীয় মানে দুটা নাগৰিকত্ব তাতে এ মানে আৰু বা মানে ল'ব পাৰে। আমাৰ ইয়াতে ভাৰতত ল'ব নোৱাৰে।
তাত পাৰে নেকি তাতে মই গম নাপ
নাই- নাই। চবতে পাৰে। হয়, পাৰে তাৰপিছত মানে এতিয়া আমাৰ ই যোনজন ইংলেণ্ডৰ কচ তেখেতে ইংলেণ্ডৰ প্লেয়াৰ একেবাৰে সিৰে-সিৰে জানে। কোনটো প্লেয়াৰে কি খেলে, কোনটো প্লেয়াৰে কি নেখেলে
হয়।
আৰু তাতে এইবোৰ প্লেয়াৰৰ এগেনষ্টত তেখেতে খেলিছে।
হয় - হয়।
আপুনি মেক্সিকো খেলা চালে নে নাই ইংলেণ্ডৰ কি খেলা দেখিলে দচটা প্লেয়াৰে কেনেকা খেলা, খেলাইছে! সেনেকুৱা ধৰণৰ কথা আপুনি নোৱাৰিব আপুনি আশা বাদ দিয়ক, আপুনি বেলেগ কিবা ভাবক অহা বছৰলৈ!
নাই -নাই। মই সেই, সেইটো কমি কম্পিটিশ্যন হিচাপত লোৱা নাই মানে, প্ৰতিযোগিতামূলক হিচাপে লোৱা নাই। ভাল লাগে আৰু নৰৱে টিমটো ধৰ, দা বাইকিং যে হেৰি দেখায় আপোনাৰ হালান, সিহঁতৰ টিমটো সিহঁতৰ টিম চা ফেন বিলাক বোলাক সেইটো ভাল লাগে আৰু সেই কাৰণে মানে চাপৰ্ট কৰিছো আৰু নে জিকিবই লাগিব যে সেইটো নহয় তেনেকৈ ভাল লাগে আৰু আৰ্জেণ্টিনাক বাৰু মই ভালে পাওঁ আগৰ পৰাই ভাল পাওঁ
হয় আৰু এম বাপে আপোনাৰ এম বাপে কেনেকুৱা লাগে
এম এম এম বাপ ভাল লাগে মোৰ এম বাপেও যোৱাবাৰ ভালে খেলিছে তেওঁ ভাল খেলিছিল
হয় হয় তেখেতক দিগ টেক্টৰ বুলি কয়
দিগ ক্টেটৰ হয় হয় গম পাইছোঁ মই মই চাইছোঁ দেই এইটো দিগ টেক্টেটৰতে অ হয়
মানুহটো তেখেত ভালেই হয় কিন্তু অলপমান দাদাগিৰিতটো বেছি দেখায় কি কয় আপোনাৰ মতামত
মোৰো মতামত তেনেকুৱয়াই তেওঁ কিন্তু ভাল খেলে কিন্তু তেওঁ
হয় হয় তেখেত খেলা তেখেত নাম্বাৰ ওৱান কিন্তু অলপ এটিটিউডো সেই হিচাপতো দেখাই আৰু এইটো
হয় হয় পাৰে আৰু ত আপুনি বাইছ হয় হয় বাইশৰ খেলাত দেখিছে আপুনি কেনেকৈ তেওঁ তিনিটা গ'ল দিছে তেওঁ লাষ্টৰ ফাইনেলত আৰ্জেণ্টিনাৰ এগেইনষ্টত বিপৰীতে তেওঁ অকলে দিছে তিনিটা গ'ল
আপুনি আৰু সেইখন খেলৰ কথা হ'ব লাগে ইনে ফিফা ৱৰ্ল্ড কাপৰ হিষ্ট্ৰিত এনেকুৱা খেলা হোৱা নাছিল। হিষ্ট্ৰী মানে আপোনাৰ ইতিহাসত, আৰু তেখেত এইবাৰ এইবাৰ আপুনি ফিফা দেখিছেনে নাই? কেনেকুৱা হৈছে, ফিফা ইতিহাস প প্ৰথমবাৰৰ বাবে তিনিটা প্লেয়াৰে সাতটা গ'ল দিছে। তাকো টুৰ্নামেণ্ট খনৰ আধাহে গৈছে। আৰু আধা যাব বাকী আছেই। মানে গেম হিচাপত দেই মানে মানে আপুনি বুজি পাইছে? কেল হিচাপত চাব গ'লে আৰু
হয়, এতিয়াতো ৰাওনা ছিক্সটিন হৈ আছে।
হয় হয়।
হয় এতিয়াতো, কোৱাৰ্টাৰ ফাইনেল আছে চিছত।
চেমি আছে, ফাইনেল আছে। সেই হিচাবত এতিয়া আপোনাৰ মেচি হালান অঁ নাই অঁ মেচি আছে।
হালান আছে আৰু আম্বাপে আছে চাগে। এম্বাপে আছিল নে আৰু বেলেগ কোনোবা আ ছিল আম্বাপেই আছিল চাকে আম্বাপে আম্বাপে
হয় আৰু হেৰি এ হেৰিক কেনো আহিব, যদি তেখেতে আৰু এটা দি দিয়ে আৰু সেনানি এটাহে দিলে দুটা দিলে হ'ল হয় কামটো।
হয় হয় আছেই আৰু গেম।
হয় হয় ই, আজি ইং ইংলেণ্ডৰ খেলা আছে কালি নহয় পৰখি আছে ইংলেণ্ডৰ খেলা চাগে।
পৰখি আছে ইংলেণ্ডৰ। কালি কাৰ আছে বা কালি
কালি নাই কালি বন্ধ দিছে, কালি মানে এদিন বন্ধ দিছে আৰু আজি ৰাতি লাষ্ট গেম আছে আৰু ৰামলম চিক্সটিনৰ। দচ তাৰিখৰ পৰা আকৌ ষ্টাৰ্ট হ'ব। হয়।
ফাইনেল কোনদিনা আছে?
ফাইনেল ঊনৈশ তাৰিখ।
বেছি দিন নাই আৰু দচ দিনে আছে চাগে আৰু।
হয় হয় হয় হয়। দচ দিনৰ পিছ আ পুনি দেখা পাব, আৰু আপুনি চচিয়েল মিডিয়া খুলিলে শুনা পাব ইটচ কামিং হুম। ইংলেণ্ডৰ যোনটো গান আছিল। নাইনটিন নাইনটি চছেভেনত মানে এই গানটো বনাইছিল।
হয় এখন কিয় বা?
সেইটো আপোনাৰ মানে, মডাৰ্ণ ফুটবল বুলি যোনটো কয়।
হয় হয়।
সেইটো মডাৰ্ণ ফুটবলটো। আপোনাৰ নাইনটিন নে এইটটিন হান্দেদ কিবা খিনি চনত আৰু এইটটিন হাণ্ডেড ফৰ্টিনে কিমানখিনি টুৱেণ্টি এইট উপ। থাৰ্টি টু ফৰ্টিৰ ভিতৰত আৰু। তেতিয়া ফুটবল এনিয়ে মানুহে খেলিছিল, তেতিয়া এ যোনটো ইংলেণ্ডৰ ফেডাৰচন আছিল। এফে বুলি কয় আৰু সিহঁতক।
হয়।
এফ এ বুলি কয়।
বুজিছো।
সিহঁতে মানে মডাৰ্ণ ফুটবলৰ ৰুল বোৰ লিখিছিল আৰু নিয়ম-কানুন বোৰ। তাৰ পিছত হয় মানে, এতিয়া সেইকাৰণে সিহঁতক কয় মানে এ মডাৰ্ণ ফুটবলৰ অ এই জন্মদাতা।
এয়া নতুন ফুটবলাৰ আৰু।
অ মডাৰ্ণ ফুটবল আগতে মানুহে এনেয়ে খেলিছিল মানে সিহঁত- এ নিয়ম কানুন বোৰ ওলাই কাৰণে সেইটো মানে পুৰা হেৰি কৰি দিলে আৰু। ফৰমেলনেতিচিজত আনি দিলে আৰু নেক্স আগতে মানে যোনে যেনেকে ইছ- তে সেনেকে খেলিছিলে একো নিয়ম-কানুন নছিল সিহঁতে মানে- একদম নতুন যুগৰ ফুটবলৰ নিয়ম কাণুন বনাইছিলে আৰু বনাই- খেলটো প্ৰচলিত কৰিছিল তাৰ পিছত মানে সিহঁতক সেইকাৰণে কয় - মানে ডাইৰেক্ট আপুনি কব গলে সিহঁতক ইংলেণ্ডক কয় যে, ফুটবলৰ নহয় নহয় ফুটবলৰ জন্মদাতা। আধুনিক ফুটবলৰ জন্মদাতা।
আধুনিক ফুটবলৰ অঁ। মাই হয় বাৰু কথাটো আপোনাৰ ইংলেণ্ড জিকিব।
ইংলেণ্ডে মানে তেতিয়াৰ পৰা ইংলেণ্ডে অকল নাইনটিন ছিক্স- টি কিমান আছিল আপোনাৰ ছিক্স আপোনাৰ এইফালে - হাঁ। ছিক্সটি ফাইভ চাগে দেই ছিক্সটি ফাইভ নে চেভেণ্টি ফাইভ মানৰ-
হয়।
ফাৰ্ষ্ট ট্ৰফি ৱৰ্ল্ড কাপ জিকিছিল।
ফাষ্ট টফি।
হয়। তাৰপিছত আৰু সিহঁতে ই তাৰমানে সিহঁতৰ হিষ্ট্ৰীত ইতিয়া লৈ ইতিহাসত - আৰু ইণ্টাৰনেশ্যনেল ট্ৰফি নাই। ইংলেণ্ডৰ অকল এটাই ৱৰ্ল্ড কাপে আছে সিহঁতে কিন্তু, - ফুটবল ষ্টাৰ্ট কৰিছিল তাৰপিছত নাইনটিন নাইনটি এইট চনত ইংলেণ্ডে মানে বহুত ভাল খেলিছিল ইউৰ কাপ বুলি কয় আৰু ইউৰোটো মানে - জানে নে আপুনি ইউ ইউৰোকাপৰ মানে বহুত - ভাল খেলা খেলিছিল তেতিয়া মানে এজন ছিংগাৰে ইংলেণ্ডৰ এই গানটো বনাইছিল। মানে- ইটছ কামিং হোম মানে এইবাৰ ঘৰত ট্ৰফিটো আহিব আৰু। বুজিছে কিন্তু সেইবাৰো- নাই সফলতা নাপালে মানে সিহঁতে এইবাৰ যদি জিকে -
হয়, এইবাৰ সেই গানটো বাজিব আৰু।
হয় আৰু মানে ষাঠি বছৰৰ পিছত ইংলেণ্ডে আকৌ এটা ট্ৰফি পাব আৰু। সিহঁতে দুই হাজাৰ- আপোনাৰ বিশ আৰু দুই হাজাৰ বিশৰ যোনটো ইউৰোপ হৈছিল যে সেইটো একৈশত হৈছিল কৰণাৰ বাবে আৰু- আপোনাৰ যোনটো এইটো পঁচিছৰ যোনটো ইউৰো-
হয়,
এ চৌবিশৰ যোনটো ইয়ৰোহ।
হয় হয়।
সেইটোত এই দুটাত বেক টু বেক আপোনাৰ ফাইনেল যায় পাইছে।
ভালে খেলিছে পিছে।
জিকিব নোৱাৰিলে সেনকুৱা আৰু মানে ইহঁতে ফাইনেল যায় পায় এনেও চেম্পিয়ন নহয় আৰু। এবাৰ আশা কৰো জিকিব আৰু। আপোনাৰ মতে?
আপোনাৰ লাকৰ কথাও আছে এবিলাকত আপোনাৰ। ইতিয়া মই আৰ্জেণ্টিনাক চাপৰ্ট কৰিছো মই ভালো পাওঁ হয় হাৰিবও পাৰে ঠিক নাই লাগ বেয়া হ'ব পাৰে।
নাই নাই। আপুনি লাকৰ কথা নাই। আপুনি এইবাৰ আজিয় আপুনি লাষ্ট খেলা বুলি চাওক আজি নহয়। আপুনি ইংলেণ্ডৰ লগত লাজ বুলি ভাবি লওক আৰু।
হিচত চাব গলে আপোনাৰ ইংলেণ্ড জিকি আছে। কিন্তু,
হয় হয় নাই নাই আপুনি ক'ব নালাগে। আপুনি হাৰিছেই তোৱালি টোপোলা বান্ধি আপুনি আৰ্জেন্টিনা যোৱাৰ ব্যৱস্থা কৰক।
সেনেকুৱা ন আকৌ হয়।